অ কি কৰি আছা?
অ বহি আছো। তুমি?
ময়ো আছোঁ এনেই অলপ ওলাই আহিছিলোঁ।
অ'
উম ভালেই।
অ ভাল। তোমাৰ?
উম ভালেই।
তোৰ ঘৰৰ মানুহ ভাল।
উম ভালেই। তোমালোকৰ?
ভাল ভাল।
উম চাহ টা খালা।
চাহ অলপ পিছত খাম। তুমি?
ঠিকে আছে নাই মই খোৱা নাই বাৰু এই মই বজাৰৰ ফালে আহিছিলোঁ আহি। পেলাই অলপ পানি ওলাই আহিছোঁ। এতিয়া আহিছে।
অ আহি আছে অলপ অলপ।
উম। কোৱা বাকী?
বাকি ভালেই আৰু তেই ইউটিউব চেনেল খুলিছিলোঁ বোলোঁ। আহ, ছাবস্ক্ৰাইব কৰি দিবা কলো।
অ ঠিক আছে মোৰ মানে চোৱা নাই নাই মই ফ্ৰী নাছিলো যে এই অলপ আগতে ফ্ৰীৰি হৈছো। মানে কেনে মেছেজ কৰিলোঁ মই সেইকাৰণে ফোন এটা কৰিলোঁ।
অ'
তাকে।
বাকী তোমাৰ?
মোৰো আছোঁ আৰু।
এতিয়া কি কৰি আছা? মানে, বিজনেছ-চিজনেছ কৰা না কি কৰা?
তাকেই কৰিম বুলি ভাবিছোঁ, এটা বিজনেছ।
অ', কি কৰিবা?
তাকেই ভাবিছোঁ। এইটো কি কয়, গাহৰি ফাৰ্ম এটা খোলোঁ নেকি?
অ', এইটো ফাইদা, আছে বাৰু।
উম', ফাইদা আছে বাৰু। সেইটো কাৰণেই, মানে, কৈছিলোঁ।
পইচা ইনভেষ্ট কৰিব লাগিব।
উম এইটোৱেই, আৰু কি কয়, পাৰ্টনাৰশ্বিপত হ'লে ভালেই আছিলে।
অ', ময়ো আহি যাব পাৰিম। তেতিয়াহ'লে মোকো লৈ ল'বা।
অ', ঠিক আছে। হ'ব তেনে বাৰু। মানে, এতিয়া ল'ৰা লাগে ন, মানে, অলপ। তেতিয়া আমাৰ ল'ৰাখিনি থাকিলে, টেনচন নাথাকে। উম ' অ', সেইটো কাৰণে অলপ খোৱা-বোৱা আৰু লাগে ন!
অ', অ, অ,।
সেইটো, কাৰণে।
আহিম, আহিম, মোক লৈ ল'বা, কিমানকে দিব লাগিব?
মানে, তাকে, মানে, মই মানে ধৰি পোৱা নাই ন, এতিয়া মানে কি ত' এতিয়া কেনেকে, কি কৰিম, এইটো ভাবি পোৱা নাই। অ', তাকে ভাবি আছো মানে।
ভালকৈ কোনটো কৰা, তোমাৰ কোনটো ভাল লাগে এইটো কৰা।
উম'। তাকেই তুমি যদি জানা, অলপ ক'বা মোকো, মানে, এতিয়া অকলেতো নহ'ব ন।
অ'।
এতিয়া মোৰ মূৰত যিটো খেলাব, সেইটো তোমাৰ মূৰতো খেলাব ন।
আহ, এইটোৱেও হ'য়।
সেইটো কাৰণেই, মানে, কৈছোঁ আৰু তুমি অলপ হেৰি কৰিবা।
উম।
তাকেই, মানে এতিয়া কি, এতিয়া কিবা এটা কৰা সময়ত মানে নিজে ডাইৰেক্ট কৰিব নালাগে, এতিয়া সুধি ল'লে ভাল।
অ', লগ কৰিব লাগে অলপ মেম্বাৰ হ'লে ভালেই আৰু এইটো বাৰু। পাতৰ্নাচিপত, খোলা।
তাকে।
তে, তুমি কি বা কৰিবা?
তাকে, মানে মই এতিয়া খুলিম মানে, এতিয়াতো চোৱা, বিজনেছ কৰিলেতো এতিয়া ভয়তটো খাব নালাগে এইটো বাৰু
অ', ভয় খালেতো নাথাকে বাৰু, এইটো বেলেগ, মানে, অলপ লছ হ'বই। কিন্তু এইটো ইয়াত নহ'ব, ফাৰ্মত ইমান লছ নহয়।
এতিয়া মানে লাভ, লোকচানতো হ'বই ন।
উম'।
এতিয়া, মানে কি মোৰ মানে, ভয়তো ইমানতো হেৰি নাই বাৰু, এতিয়া মানে, এতিয়া মই কেনেকৈ কৰিম, কোনফালৰ কৰিম, সেইটো মানে মোৰ দিমাগত খেলোৱা নাই।
উম।
সেইটো কাৰণে।
কি বিজনেছ কৰে, ভাবা।
নাই, ভাবিছোঁতো বাৰু এইটোকয়ে গাহৰি ফাৰ্ম খোলোঁ বুলি লেকিন মই, অলপ, হেল্ল
হেল্ল'।
অ', শুনিছোঁ কোৱা। হেল্ল', হেল তাকে কি কয় কৈ আছোঁ, এতিয়া মানে মই ধৰি পোৱা নাই, সেইটো কাৰণেই মানে, কি কৰোঁ, কি নকৰোঁ, লাগি আছে।
অ', তুমি এটা কাম কৰিবা, কালি লগ কৰিম। চাৱঐ মই মানে ঘূৰিব যাম ভাবিছিলো, সেইকাৰণে ৰবা।
অ', তাকে।
ক'ৰবাত ঘূৰি আহোঁ, তাৰপিছত তোমাৰ লগত কথা পাতিম।
অ', অ'।
মই যাবা নেকি, গুৱাহাটী কালি গৈ আঁছো।
অ', গুৱাহাটী ক'ত যাবা?
গুৱাহাটী তোমাৰ এইটো কি কয়, এইটো কামাখ্যা যাম।
অ', তাতে মেলা হৈ আছে বোলে ন।
শেষ হ'ল নেকি, আজি লাষ্ট আছিলে। এনেই যাম আৰু
অঁ তাকে
অহ
কোনে কোনে যাবা?
মই, মোৰ লগৰ তুমি আহি যাবা।
উম, ঠিক আছে, কেইটামান বজাত ওল'বা ৰাতিপুৱা?
ৰাতিপুৱা ছয়টাত যাম বাছত।
অঁ মানে হ'ব তাৰ এনেও ক'ৰবাত যাওঁ যাওঁ লাগি আছে। মানে গ'লে ভালেই আছিল ন'?
অ' আহি যাবা।
তাকে লগৰ খিনিও যাম, লগ পাওঁ। তাকেই মই ইমান ধ্যান নিদিলো মানে তোমাক।
অ' ধ্যান নিদিলা নেকি?
উম।
অ' যাবলে পাম
সেইটো কাৰণেহে মানে দেখিলো তো মাতিলেও হয় ন' তোমাক।
অ' গ'ম নাপালা চাগে, মই মাতিলো ন' তুমি তুমি দোকানত আছিলা যে।
অ' এইটো কাৰণে চাগে মই ইমান ধ্যান নিদিলোঁ।
অ'
বাকী কোৱা? এই এটো কি কয়, এই তা তুমি ইউটিউব চেনেল খুলিছা যে, মানে কিহৰ ভিডিঅ' দিয়া?
এইটো তাত তোমাৰ কমেডি ভিডিঅ' আছে, তাৰপিছত লাইভ মানে আমি ইয়াত যি যি ডেইলী লাইফৰ সেইবিলাকৰ আছে, তাৰপিছত গেমিঙৰ
উম বা তাকে ঠিকে আছে বাৰু দিয়ক, ময় ভাবি আছোঁ এতিয়া মই ফেচবুক পেচ খোলোঁ বুলি।
অ'
তাকে এটো কি ভিদিওঁ লওঁ সেইটো ভাবিছো।
তুমি খোলা কিবা ফানী ভিডিঅ' এটা, শৰ্ট শৰ্ট এই দিবা মানে আজিকালি চবে লং ভডিঅ' নাচায় ন'? চবে চৰ্ট চায় আজিকালি। ইদিট চিদিট মই কৰি দিম, মোৰ লগটোৱে কৰি দিয়ে। মই কৰি দিম আৰু তুমি ভিডিঅ' বিলাক দি দিবা।
হুম তাকে খোলো, অঁ তাকে মানে এতিয়া বিজনেচটো খুলিব হ'লে লক লাগে ন' এই ল'গ হ'লে ভাল হয়। হেল্ল'
অ' অ' হেল্ল' কি ক'লা?
তাকেই বিজনেছটো খুলিলে মানে ল'গ হ'লে ভাল লাগে ন'?
অ' মই আছো বাৰু দুজনে হ'লে এই দুজন হ'লে আৰু এজনক লৈ ল'বা। তিনিজন হ'লে ভাল লাগিব। এটা মানে বেজি থাকিলে দুটা থাকিব পাৰি ন'?
অঁ অঁ সেইটো হয়।
অই, ভাল আৰু
উম মানে ইমান এটা হেৰি হেদেকো, নহ'ব
অ,
আৰু বাকী, বাকী বিজনেছটো কেনেকুৱা যায় বা তোমাৰ লগত থাকিলে। বিজনেচ ভালেই যাব।
এতিয়া, সেইটোতো মই গম নাপাওঁ ন
অ,
এতিয়া, কুলিম বুলি ভাবিছোঁ।
অ,
কি, ক কালি ফুৰিব যামলগীয়াছে ক'ত ক'ত যাবা ফুৰিবলৈ?
কালি, গুৱাহাটী পিনে যাম। গুৱাহাটী পিনে তোমাৰ কামাখ্যা যাম। তাৰপিছত এই ষ্টেডিয়াম যাম তাত অলপ খেল-চেল হ'ব নেকি? এনেকোৱাই যাম আৰু যাবা যদি ওলাবা। হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্ল,